হেল্ল'
হেল্ল'
অ শুনিছ নাই
শুনিছো শুনিছোঁ কোৱা
কি কৈছা
এতিয়া এনেই বহি আছিলো দেই লগৰ এজনৰ লগত
উ অ
অঁ অলপ আগত দোকান ফালে গৈছিলোঁ
অ অ দোকান কিহে আনিলিগে
এ দোকানৰ পৰা আহ অলপ মাছ অলপ লৈ আহিলো
অ এনেনেহলে ৰাতি খানা শকতে আছে তেনেহ'লে
শকতে বুলি ক'ব পাই
বাকী লগজনৰ লগতে না
লগৰ জনতে আছো দেই
আৰু কোনোবা আছেহি নেকি আলহী চালহী
নাই নাই দুজনে আছো অ দুজন থাকো অ অ ৰোমত আছোঁ।
আহ অ বাকী কি হেৰি কি ভাত ভাতটো বনাই। টো নাই বাৰু এতিয়া লাহেকে বনাম আৰু কাৰেনটো লাহ
আহ আহ অ কি চব্জি বনাবা?
চাব্জি কণী আনিম বুলি ভাবিছো কণী দাইলৰ জোল এখনমান বনাম ভাবিছো।
অঁ অঁ
তোমালোক মাংস খাওঁ মাজে মাজে ইমান বেছি নাখাওঁ তাৰমানে
অ কি মাংস ভাল লাগে
গাহৰি আমি গাহৰিটোৱে খাওঁ বেছি ভাগ পচন্দ হয়
অ গাহৰিটো মোৰো প্ৰিয় বাৰু
বাকী অ গৰমটো খা বহুত পৰিছে দেই। কিন্তু কবই নালাগে শান্তি নাই তাতে কাৰেণ্টটো গৈছেগে আৰু শান্তি নাই
অ অ অ
বাকী ঘৰ পিনে কেতিয়াহে যাবা
ঘৰ পিনে যাম আৰু এসপ্তাহ মানৰ পিছত।
আহ অ
এইদিন এইকেইদিনটো অলপ অসুবিধা হৈছে যোৱা নহ'ব।
অ অ।
তুমি গৈছিলছিলা নাই ঘৰফালে
গৈছিলো হ'ল হোৱা খা বহুত দিনেই হ'ল নাই যোৱা।
অ অ
জুলাইত ফল মূল খাইছে নাই গা হেই কঠাল আম এইবিলাক
অঁ আমটো খোৱা হ'ল দেই কঁঠালটো কিন্তু খোৱা নাই।
আহ আহ।
কঁঠালটো মানে মানে পোৱাই নাই মানে খাবলৈ যে
অ অ ক টাউনত কিনিলেও বহুত দাম লয়।
অঁ কিনাটো কিনাটো নহ'বই গাঁৱৰ ফালে ঘৰ কাৰোবাৰ চাব লাগিব।
উম। আহ লগৰজন কিহে কৈছে?
লগৰ জন এনে বহি আছে মোবাইল চাই আছে।
অ লগজন ঘৰ উছৰে অ অ লগতজন ঘৰ ওচৰে হয়। না
অ ওচৰৰে বেছি দূৰো নহয়।
অ কি কৰিছে অ সি সিনো কি কৰে।
সি এতিয়া পঢ়িয়ে আছে মানে ফিফ চেম লাগে বি এ টো কৰি আছে।
আহ অ। বাকী লগৰজনতো ভালে পায় মানে বাকী সিহঁতৰ ঘৰ চবত
ভালে ভালে অঁ ভালে ঠিকে আছে।
বাক কি তুমি কি কৰিম কি কৰিম বুলি ভাবিছা।
মানে ভৱিষ্যত কথা কৈছে।
অ অ অ মানে কি কি হবলৈ মন আছে।
মানে এনেকেতো সপোনতটো মানে মন যায় মানে এ চাই হবলৈ মন যায়। পুলিচৰ
অ অ এচাই হলেতো এচাই টো হ'ব পাৰিবা বাৰু
অঁ সেইটোৱেই মানে মানে হে মানে হেঁপাহটো আছে মানে সেইবাবে এছ আই হোৱা।
আহ অ এক্সাম চেক্সাম। ভালকৈ দিবা আৰু তেনেহলে যে।
অ তাকে এতিয়া মানে এনে সৰু প্ৰিপেৰেচন কৰি থকা হৈছে।
তাকে কৰিব লাগে আজিকালি কিবা এটা পাব কাৰণে কিবা এটা কৰিবই লাগিব।
হয় হয় মানে প্ৰতিযোগিতা বহুত বাঢ়ি গৈছেতো। এতিয়া কষ্টটো বহুত হৈ যায় বহুত বেছি। টো মানে ভাগ্য থকা যেনে বাৰু মানে
উম উম কষ্ট কৰিও মানে পাম বুলি কব নোৱাৰি এই
অহ সেইটোৱে
বাকী কম্পিউটাৰ চাবিউটাৰ তাকে এ চাই তেচাই এইবিলাকে মন আছে হোৱাতটো কিন্তু ডিগ্ৰীটো খতম হোৱা নাই যে ডিগ্ৰীটো খতম হোৱাৰ পিছতে
এই ডিগ্ৰী ডিগ্ৰী কমপ্লিট কৰি ল'ব ভালকৈ এক বেগ চেক নাই চাগে।
বেগ আছিলে এটাাত সেইটো উঠাই দিলো। এতিয়া অ ফাম দিলেই মানে কমপ্লিট
অঁ ভালকে দিবি বা সেইটো
ভালকে প্ৰস্তুতি চলাব লাগিব।
অঁ অ
বাকী তোমাৰ লগৰ জনৰ কা মানে সি কি পঢ়ি অ সেইটো পঢ়িটো শেষ নাই হোৱা ন।
লগৰ জনৰ বি এ টো কৰি আছে পাঁচটা মান বেগ লাগি আছে।
অ অ কিবা বেলেগ কিবা আৰু মানে এই কিহত লৈছে মানে কি?
তাৰ এডুকেশ্বন মানে লগৰ জন বহুত গাধা মানে পঢ়াত যে,
অ অ নপঢ়ে নেকি ক বোলে মোবাইল চোবাইল গেম চেম
ছোৱালীবোৰৰ লগত কথা পাতি থাকে বেছিকে
তেৰিকা সেনকা হলে মানে ধানদাটো কৰিবব লাগিব ক
উঠি যায় টা
থাকেই বাৰু মানুহৰ যে মানুহৰ বয়সে বয়সে মানিব নোৱাৰে ন এইবিলাক
হয় হয় হয়।
কলেজত নহ'লে কলেজতকৈ প্ৰেম চেম নহ'ল বোলে ভাল পোৱা এইবিলাক নহ'লে বুলি কব ন সলো মানে বেগ ঠেগ লাগে বাৰু বহুতো লাগে কিন্তু উঠাই দিলে হয়
অ
বাকী তোমাৰ বেগ চেক নালাগিলে সপাই
বেগ নালাগিল আৰু
অ অ
অ মানে ইমান ভালকৈ পাছ ইমান ভালকৈ পাছ কৰা নাই মানে মানে পাছটো কৰিলোঁ
মানে নাম্বাৰ পাৰ্চেণ্টেজ ইমান ভাল নাই অহা।
অ অ হলো মানে চাৰটিফিকেত খন টো মেইনটো চাৰ্তকেখন পালে বাকী বাকী এ ক্সামৰ কাৰণে বেলেগ ইষ্টাদি কৰিলে হয়।
অ সেইটোৱে। মানে এনেই জিকে জিকে তিকে এনকাবোৰ মানে কিতাপ চিতাপ পঢ়ি থকা হয়। অঁ অঁ। গো খ
এই ঘৰতটো সবৰে ভালেই মানে?
ভা ভালে ভালে অঁ ভালে। অঁ। তোমাৰ কি বুলি কয় লাইন চাইন একো নাই পঢ়া ন?
লাইন চাইন নাই লগোৱা দেই বৰ্তমানলৈকে এইটো লগাম বুলি ভাবিছো। এতিয়া কি হয় কি হয়। তুমি এইটো লাইন চাইন লগাই থৈছা?
তাকে লগাই থৈছো, মানে এতিয়া এডমিশন কৰিলো আই টি আইত ফিটাৰটোত। কৰি লওঁ বুলিও ভাবিছোঁ মানে ঘৰুৰ পৰাও কৈছে কৰি ল' বুলি।
আঁ অঁ।
অ পাছত দেখা যায় কি হয়।
সেইটো হয় বাৰু।
অঁ।
তোমালোকৰ পিনে এই চাহপাত তাপাত বিলাকতো ৰেটৰ কিমান দাম? মানে চাহপাতৰ ৰেটটোতো বহুত দাম লয় ন সেইফালে?
চাহপাতটো মানে এইকেইদিন মানে ফেব্ৰুৱাৰী মানে মাৰ্চ মানত মানে বহুত মানে বাঢ়ি গৈছিলে দামটো।
এই বৰ্তমান দাম কিমান দি আছে?
বৰ্তমানতো এতিয়া থাৰ্টিফাইভ মানে হৈছে চাগে।
অঁ অঁ, অঁ অঁ ভাল মানে তোৰ তোমালোকৰ পিনে ভাল ৰেট টো দিয়ে তাৰমানে।
অঁ অঁ হয় হয়।
মাঁ দেউতায়ে কিবা কৰে নেকি তোমালোক?
মাঁ দেউতা এনেই সৰুসুৰা।
অ দোকান দিছে। তেনেহলে তুমিতো এতিয়া কিবা এটা ঘৰৰ একেবাৰে ডাঙৰ বুলি ক'ব লাগিব?
হয় হয় একেবাৰে ডাঙৰ, এজনে ল'ৰা।
অঁ অঁ কিবাটো ভণ্টিৰ কাৰণে কিবা এটা অ ভণ্টি জনীৰ কাৰণেটো কিবা এটা কৰিব লাগিব ন?
তাকে সেইকাৰণে চেষ্টা কৰি আছো আৰু।
তোমালোকৰ এতিয়া তোমালোকৰ দিগি শদিয়া দলংখনটো ওচৰে হয় ন?
হয় হয় ওচৰ ওচৰ।
যোৱা নোযোৱা সেইপিনে মানে কি এনে মানে?
যাওঁ যাওঁ লগৰ বিলাকে লগ ধৰে। অঁ মানে ওলাই যাওঁ, ভাল লাগে কিবা এটা, দলং ফালে গৈ মনটো মানে ফ্ৰী লাগি আহে।
আঁ সেইপিনে এনেই কি কি মানুহ আছে বাৰু এনেই মানে এনে?
এইফালে মানে এনেকুৱা বড়ো কছাৰী এইবোৰ আছে। সোণোৱাল কছাৰী তেনে তেনেকুৱা বিলাক। অঁ।
এইবাৰ বিহু কেনেকুৱা হ'ল, মানে এইবাৰ বিহু কেনেকুৱাকে কটালা?
বিহু ঠিকেই গ'ল, কিন্তু এইবাৰ মানে ইমান ফূৰ্তি নালাগিল, মানুহবোৰ মানে মানে গাঁৱত ঢুকাল মানে মানুহ এজন। ফুৰ্তিটো নালাগিল মানে নিয়মটো কৰি থ'লে অকল।
অঁ অঁ অঁ। মানুহ মৰিলে বোলাটো পতককে কথাটো নহয় ন মানে
মানে ফূ্ত ফূৰ্তি ফৰ্তিও নালাগে আৰু মানে ভালো নালাগে মানে।
উম সেইটো হয় বাৰু।
অঁ।
মানে মানুহৰ মানুহৰ মৃত্যুটো আগৰ আগতে মানে সেইটো মানে হেৰি মৰিলে মানে
উম হয় হয়। উম।
বাকী ৰুমত কিমান দিন হ'ল থকা মানে এ ৰুমবোৰ ফালে অহা মানে
মোৰ হল এমাহমান হৈ গ'ল দেই
অ অ ৰুম টো ঠিকে আছে না মানে কিমান ভাড়া লৈছে?
ঠিকেই বাৰু উম ঠিকেই বাৰু খালি মোৰ মানে পানীটো ভাল নহয় ফিল্টাৰ কৰি খাব লাগে। অ মানে পানীতটো খাই মানে একদম মানে হেঁপাৰ মানে মানে টেষ্ট নাপাওঁ মানে।
উম অ অ বৰষুণ মানে সেনেকে পুৰা এ মানে ইমান ভাল নহয় পানী বাৰু
এ একদম গেলা পচাৰ বোৰ পৰা মানে মিলি আহিল টাউনৰ প্ৰদূষণটো বেছি
বৰষুণ বেছি স সেই তলবিলাকত মানে পানীটো ইমান চাফা নকৰে
গোন্ধ ওলায় মানে পানীবোৰ যে
অ তোমালোকৰ পিনে কাৰেণ্টটো আছে নহয়
কাৰেণ্টটো আৰু আছে আছে
অ আমু পিনে নাই হা বহুত দেৰি হৈ গ'ল এঘণ্টা দুঘণ্টামান হৈ গৈছে কাৰেণ্টটো বৰ ডিষ্টাৰ্ব দিয়ে ব তো টো সেনেকো ভালে আছে বাৰু কিন্তু ইমান ঠিক নহয় মানে বততো মানে হয় কেতিহলি বেয়াও কৰে কেতি বাৰু বুলি কি নেপাও?
অ অ। পৰশিটো ধুমুহা হৈছিলে পুৰা।
বেইটো অ ধুমুহাটো অ আহে কেইটা হলে আৰু এই একো ধৰি নেপা বতৰবিলাক চিষ্টেমটো।
অ একদম মানে ক'ত কেতিয়া মানে বৰষুণ দিয়ে বতাহ দিয়ে গম নাপাওঁ।
আটে যদি কাৰেণ্টটো যদি নাহে গৰমৰ দিনত এই অৱস্থা বেয়া হৈ যায়, উম হবই নোৱাৰি তোমালোকৰ কাৰণটো কেতিয়াবা দি চবজিয়ে ন নাই?
দিয়ে দিয়ে দিয়ে বহুত ডিষ্টাৰ্ব দিয়ে।
আহ। এনেই তিনিচুকীয়া বো থাকা তুমি গুইজান নোযোৱা নেকি গুইজান নামৰ সেইটো ঠাইডোখ আছে বহুৰ ধুনীয়া জাগা।
বুজা ন যাও যাও।
অ কেতিয়াবা তই যাবা এতিয়া হাৱাটো ভাল লাগে তাত বতাহ যা
অ মানে তেহলে মানে ফেৰী ফেৰীবোৰো চলে যেফালে
উম উম তালে আৰু সেইটো ভালো লাগে তাৰমানে পৰিৱেশটো ভাল ন সেইফালে। মনটো ভাল লাগি আহে সেইটো মই মাজে মাজে যাও। মানে হয়েই তিনচুকীয়া গলে মানে
অ উহুম ভালছে ভালছে ত মানে এইবোৰ চাই ভাল লাগিবা এটা
তো টাউনো থাকিলে মানে দে মন ভাল হয় মানে মনটো বিকাশ হৈ থাকিলে মানে গাঁৱতে থাকিলে মানে কি হয় এনে ঘূমি ফোৱা লিখা হয় ন। মানে ইমান ভাল নালাগে, টাউনত থাকি ভাল লাগে। আজিকালি ইমান হেৰিও নাই বাৰু, আজিকালি চবে বিজি থাকে মানুহবিলাক।
হয় হয় হয়।
উম।
আজিকালিতো পুৰা মানে মানুহবোৰ মানে পুৰা ব্যস্ত হৈ পৰিছে।
উম টকা মানে পইচা পইচা কাৰণে।
অ পইচা কাৰণে আৰু এনেও মানুহবোৰ মানে এতিয়া আজিকালি মানে আগৰ দৰে মিল নাই। অঁ অঁ অঁ মানে মানৱতা বু্তুব নাইকিয়া হৈ হৈছে।
উম লাহে লাহে এই চচিয়েল মিডিয়াৰ পৰা আদি কৰি চ মানে মানুহবিলাক, আঁতৰি আঁতৰি মন আঁতৰি গৈছে সদ মন গলে মানে চাব গ'লে মানে আগৰ চিষ্টেম ভাল আছিলে মউ চেন আছিলে।
আগতে মেজম অ হয় হয়।
আজি কিবা এটা হলে কিবা মাতিছিলে। আজিকালি ইমান হেৰি নাই বাৰু।
আজিকালি কিবা এটা ঘটনা হ'লে অকল মোবাইলতে উলিয়াই লব কেমৰাটো
অ অ বহুত মানে ভিত